হেল্ল'
হেল্ল'
অহ শুনিছনে
অ শুনিছো ক
দহটানি বাৰু
নাই নাই নাই ক
কি কৰিছ
এনে আছোঁ কিনো কৰিম ইমান গৰম।
উম তাকেতো ভাত পানী খালি।
নাই মই খোৱাই নাই তই একয় খালি
অ খালো এইটো বিশেষ কথা এটাৰ কাৰণে মানে মই বোলো আলু এটা কথা থা এটা সুধো তোক মানে আলোচনা এটাৰ কাৰণেহে তোক ফোন কৰিলো।
চোন খুত
অহ তোৰ মতে মানে তই কি ভাব যে মানুহ সফল অহ সফল হলে মানে তেওঁলোকৰ ভাগ্যৰ বাবে হয় নে বেছিকে হয় নে নে পৰিশ্ৰম কৰাৰ বাবে হয়।
ভাল লাগিল তোৰ বিষয়টো কিন্তু মোৰ মতে দুইটাৰ বেলেগ বেলেগ দিশ আছে ভা ভাল দিশো আছে বেয়া দিশো আছে আৰু দুয়টাৰে ভূমিকাও আছে বেলেগ বেলেগ। কিন্তু তই চা যদি পৰিশ্ৰম তই নকৰ পৰিশ্ৰম যদি তই নকৰ ভাগ্যও তোক একো কৰিব নোৱাৰে একোৱে কৰিব নোৱাৰে। তই পৰিশ্ৰম কৰিব লাগিব তেতিয়াহে তোৰ ভাগ্য চাদ দিব।
উম মইয়ো তেনেকোৱাই ভাবো মানে কিন্তু কেতিয়াবা চাওঁতে এনেকোৱা লাগে যে কিছুমান মানু মানুহে বেছি কষ্ট নকৰাকে মানে বহুত ভাল সুজোগ পাইছো আৰু যোনবোৰে বহুত কষ্ট পায় কষ্ট কৰে কিন্তু সেইবোৰে ইমান সুযোগ নাপা
উম তই ঠিকেই কৈছ কিন্তু আমি তেওঁলোকৰ মানে জীৱনত এটা অংশহে দেখোঁ
তেওঁলোকৰ কষ্ট কি কৰিছে আমি সেইটো নাজানো কেনেকে কৰিছে কিন্তু তেওঁলোকে যিটো ফল পায় আমি সেইটোহে দেখোঁ যেনেকেতো সামাজিক মাধ্যমতে হওক সেইটোহে দেখোঁ কি কে এনেকোৱা ফল পাইছে কি কৰিছে কিন্তু আমি নাজানো কি এই ফলটোৰ সেইত কিমান কষ্ট কৰিছে তেওঁ
উম ঠিক কথা কৈছ মানে ধৰ সামাজিক মাধ্যমটো কেৱল সফলতা খিনিহে দেখা দেখা যায় তেওঁলোকৰ কষ্টবোৰতো নেদেখে ন
খালি ক'ব গ'লে মানুহে খালি মেডেলটোহে দেখায় কিন্তু কিমান বছৰৰ পৰা তেওঁলোকে কষ্ট কৰিছে কি কৰিছে সেইবোৰ কি ন্তু নেদেখায় সেইকাৰণে আমি চাগে গম নাপাও কি সিহঁতে কিমান কষ্ট কৰি কিনে সেই স্থানটো সেই ফলটো পাইছে
উম ঠিক কৈছ তই ভাগ্যত বিশ্বাস কৰ নেকি বাৰু
ক'ব গলে কৰো কিন্তু কৰোঁ আৰু মানে ভাগ্য হয়তো এটা সুযোগ দিব পাৰে দেই কিন্তু এই সুযোগ ধৰি ৰাখিবলে পৰিশ্ৰম লাগিব তই যদি পৰিশ্ৰম নকৰ নকৰা তেন্তে ভাগ্য ভাগ্যই ত লগ তোৰ লগত কি কৰিব তেনেকোৱা কথা আৰু মই ভাবোঁ পৰিশ্ৰম যদি নকৰঁ, তেন্তে তোৰ ভাগ্যও মানে ছাথ নিদিয়ে।
উম, ঠিক কৈছ। তই এইটো উদাহৰণেৰে মোক বুজাব পাৰিবিনে?
চাহ হা ধৰি ল। দুজন মানুহে একে ইণ্টাৰনেটত তোৰ কিবা মানে কিবা সুযোগ এটা পালে হা, আমি ইন্টাৰনেটত দেখিবলে পালো। সেইটো সুযোগ ভাগ্যৰ বাবে পালে। কিন্তু চাব গ'লে কি এ পাই কিনে সিহঁতে ধৰি লোৱা সেইটোত সফল হব পাৰিলে। কিবা কাৰণ বোলে সিহঁতে সফল হ'ল। সিহঁত তাতে ক'ব কি অঁ মই মোৰ পৰিশ্ৰম কৰাৰ কাৰণে মই সফল হ'লোঁ। কিন্তু যদি সিহঁতে এইটো সফল হ'ব নোৱাৰে, তেন্তে ক'ব কি মোৰ ভাগ্যখনে বেয়া বেয়া আছিল।
মানে যদি তই কিবা কাৰণত সফল নহও। তেন্তে তই ভাগ্যখনক দুখ দিবি আৰু যদি তই কিবা কাৰণত সফল হ তেন্ত তই পৰিশ্ৰম কৰিবি। তেন্তে এনেকুৱা নহয় কি হ মই ভাগ্য মোৰ ভাগ্য ভাগ্য খন ভাল আছিল সেইকাৰণে পালোঁ। সেনেকুৱা হৈ যায় কথাবোৰ।
উ তই কিন্তু এইটো বহুত ভাল উদাহৰণ এটা দিছ। ক'ব গলে মানে ঠিক কথাই কৈছ। ধৰ মানুহে আজিকালি সেইটোৱে ন যদি পায়, তেন্ত ভাগ্যক দুখ দিয়ে আৰু নাপালে নিজৰ মানে ধৰ ভাগ্য খন বেয়া বুলিয়ে কয় তেনেকুৱা ধৰ কথাবোৰ।
সেইটোৱে। এতিয়া চা তই খেলুৱাবোৰকে চা। সিহঁতে অংশগ্ৰহণ কৰে। সুযোগ পায়ো, খেলেও। কিন্তু কিবা কাৰণে যদি নিজিকে সেইটো কয় কি মই ভাগ্যখনত নাই। আৰু যদি জিকে কয় কি মই ইমান দিনে যিখিনি পৰিশ্ৰম কৰ ৰিছো সেইখিনিৰ আজি ফলটো পালো আৰু এনেকে কয়। সেইটোৱে আৰু। হয় নে নাই ক।
উম, ঠিক কথা কৈছা। কিন্তু কেতিয়াবা মানুহ বোৰেতো কয় ন মোৰ ভাগ্যই বেয়া এই কথাটোত তই কেনেকৈ চাও বাৰু।
মানে মই ভাবোঁ আৰু আমি ভাগ্যক দুখ দি নিজৰ যিখিনি দায়িত্ব আছে, সেইখিনি কমাব বিচাৰিছো। এনেকে কয়। আৰু মই ভাবো এনেকে যে আমি যে কওঁ কি মোৰ ভাগ্যখনেই বেয়া। এনেকে কোৱাৰ পিছত আমি আৰু সেই কামটো নকৰো। কিন্তু মই ভাবো দুখটো ভাগ্যক দিয়াতকে আমি যদি কৰি যাওঁ সফল নহলেও আমি যদি কৰি যাওঁ কামবোৰ তেতিয়া চাগে আমি ভৱিষ্যতে ভাল কিবা এটা হ'ব পাৰিম।
ভাল মানুহ এটা হ'ব পাৰিম। হয়নে নাই ক।
উম, হয় দেই। মানে তই ঠিক কৈছ ধৰ কেতিয়াবা আমি যদি কিবা এটা কামত বিফল হও মানে বিফল হলেও মানে কয় যে বাই ভাগ্যটো লগ নিদিলে আৰু যদি আমি তাৰে ফলটো পাওঁ তেন্তে আমি তেতিয়া কওঁ যে ভাগ্য ত আমাক লগ দিছে তেনেকুৱা ধৰণৰ কথা।
উম, ঠিকেই কৈছ তই আৰু সেই খাম কামটোৰ বাবে সঁচাকৈ মানে প্ৰস্তুতি লৈছোঁ নে নাই সেইবোৰ নাই। কিন্তু আমি ডাইৰেক্ট কওঁ কি আমাৰ ভাগ্যই লগ দিয়া নাই এনেকে। আচলতে মই ভাবো কি সেইটো নিজকে সুধিব লাগে। তই যদি কামটো নোৱাৰৱে তেন্ত তই গৈছ কিয় কৰিব? তেনেকুৱা হয় আৰু কথাটো।
সেইটোয়ে ন'মানে আমি ভাগ্যকে সকলো কথাতে আমি ভাগ্যকে মানে দুখ দিও যে আমি এইটোত ফল নাপালো মানে ভাগ্যই আমাক লগ নিদিলে বা আকৌ যদি সফল হলেও কয় যে মানে মোৰ পৰিশ্ৰম ফল হ'ল ফল পালো পৰিশ্ৰমৰ মতে তেনেকুৱাই ধৰ কথাবোৰ।
এতিয়াতো তই জানয়ে এইটো আৰু মানুহৰ স্বভাৱ। মানুহে কৰি যায়ে আছে এইটো আৰু
উম, কিন্তু এ -এটা কথা মানিব লাগিব কিন্তু দে মানে ধৰ সকলো মানুহে একে ঠাইৰ পৰা আৰম্ভ নকৰে ক ক'ব গলে নে ধৰ কিবা এটা সৰুকে কৰি কৰিয়েটো সেনেকে ফল পাব ন' লাহে -লাহে সকলো ফল পো ফলটোতো ডাইৰেক্টটো তই নাপাবি ন',
উম, সেইটো একদম সঁচা কথা কৈছ তই কিছুমান এনেকুৱা আছে যিবোৰ ভাল পৰিৱেশৰ পৰা আহে কিন্তু, কিছুমান এনেকুৱা আছে যিবোৰ নাহে আৰু কিছুমান এনেকুৱা আছে কি বহু বেছি সুবিধা পায় বহুতেই বেছি সুবিধা পায় কিন্তু কিছুমান আছে সিহঁতে সু সুবিধাই নাপায় আৰম্ভ কৰাৰ কাৰণে মই ভাবো কি সকলোৱে সুবিধাখিনি পাও আৰু পৰিশ্ৰম কৰক কিন্তু এতিয়া যিখিনি মানুহ আছে যিখিনিয়ে সুবিধা নাপায় হে সেইখিনি যদি এনেকে কয় কি মোৰ ভাগ্যতে নাই এনেকে কৈ কিনে পৰিশ্ৰামো বোলে নকৰে তেন্তে তেওঁৰ একোৱে হব নোৱাৰে ভৱিষ্যতে ভাল মানুহও হব নোৱাৰিব আৰু সফল মানুহো হ'ব নোৱাৰিব এলেহুৱা হৈ যাব মই ভাবোঁ এইটো নাভাবি কিনে যদি কয় কিয় হ'ব মোৰ ভাগ্য খন বেয়া মই নিজে ভাল কৰিম ন মোৰ ভাগ্য খন এনেকে ভাবি কিনে, যদি পৰিশ্ৰম কৰে তেতিয়া তেওঁৰ কাৰণে ভাল হয়নে নাই ক
উম একদম সঁচা কথা তই ঠিকেই কৈছ বাৰু অ তেন্তে তই যে কলি ভাগ্যৰ কথাটো ত সেই ক্ষেত্ৰত ভাগ্যৰ ভূমিকা থা থাকিল নেকি বাৰু
থাকে থাকে তই চা এতিয়া আমি কোন পৰিয়ালত জন্ম লম কেনেকুৱা পৰিৱেশ পাম এইবোৰ আমাৰ হাতত নানা নানা থাকে এইবোৰ আমাৰ ভাগ্যত লিখা থাকিব লাগিব তাৰপিছত কি পৰিম কি কৰিম কি নকৰো ক'ত জন্ম পাম কি পৰিৱেশত থাকিম সেইটো ভাগ্য লাগ লৈ কথা
আৰু সেইটো আমাৰ হাতত নাথাকে কিন্তু আমি যদি কিবা এটা মানে বেয়া পৰিৱেশ হওক বা বেয়া ঘৰ হওক বা এনেকৈ জন্ম লওঁ লোৱাৰ পিছত অলপ ডাঙৰ হৈ কিনে আমি আমাৰ ভাগ্যখন আমি সলনি কৰিব পাৰো মই ভাবো আৰু পৰিশ্ৰম কৰি কিনে হয়নে নাই ক
এই কথাটো মোৰ মানে তোৰ পৰা শুনি ভাল লাগিল মানে চা আৰম্ভণিতে ভাগ্য হব পাৰে কিন্তু মানে শেষটো বহু পৰিমণে মানে আমাৰ সি সিদ্ধান্ত বোৰ কেনেকুৱা, অ হয় আমি কি কৰিম কি নকৰিম সেইবোৰৰ ওপৰতে ওপৰতহে নিৰ্ভৰ কৰিব মানে শেষটো
উম তই ঠিকে কৈছ আৰু এটা যদি মই কথা কবলৈ যাও পৰিশ্ৰমৰ যিখিনি ফল আছে সেইখিনিতো লগে লগে নাহে। তই বোলে আজি পৰিশ্ৰম কৰিবি তই এবছৰ পিছতো পাব পাৰ সেই ফলটো দুবছৰো লাগি যাব পাৰে। বা তই কেতিয়াবা এমাহৰ পিছতো পাব পাৰ কিন্তু এনেকুৱা নহয় কি তই আজি কৰি নিবলৈ তই আজিয়ে পাবি এনেকুৱা নহয় হয়নে নাই ক
অঁ তো সেইটোয়েটো মানে ডাঙৰ সমস্যা আমি এ এতিয়া সকলো বস্তু মানে সোনকালে বিচাৰো যে কেতিয়া পাম কেতিয়া পাম কিবা এটা কৰিলে
উম সেইটোৱে। আৰু চাঁ এতিয়া চা আমি মোবাইলত কিবা এটা দেখিলোঁ দেখ কিনে আমি ভাবিলোঁ কি। অঁ এইটো এনেকুৱাকে কৰিছে। কিন্তু আমি এইটো নাচাও কি কেনেকুৱাকে কি হৈছে কি কৰা নাই আমাৰ ধৈৰ্য্যই নাথাকে। গোটেই চাবৰ কাৰণে বা আজিকালি মানুহবোৰে। পৰিশ্ৰম ইমান এটা নকৰে খালী ভাগ্যকে দুখ দিয়ে।
উম তই ঠিক কৰিছ অঁ এতিয়া মানে অ ৰাখুৰ দে ভাল লাগিল তোৰ লগত বিষয়টো আলোচনা কৰি। ঠিক আছে দে তেন্তে।